অ কোৱা অঁ এনেই বহি আছো তুমি কি কৰি আছা
মই ভাত আঞ্জা বনাই আছো আৰু
আচ্ছা কি বনাই আছ আ
আজি হেৰি বনাই আছো কি কয় দালি ভাত তিতা কেৰেলা ভাজি
আচ্ছা অঁ তিতা কেৰেলা ভাজি হয় মই ভাল পাওঁ তিতে কেৰেলা ভাজি তুমি ভাল পোৱা নে?
অঁ অঁ ভাল পাঁও মই
হয় মই এনে তিতে কেৰেলাৰ চব্জি বনাই ভাল পাও, মচলা দি কিনা চবজি বনাও সেইটো বেছিকে ভাল লাগে আৰু এনে তিতা কেৰেলাৰ চাটনিও খাইছো।
হয় নেকি অঁ অঁ অঁ তেতি কেৰেলাৰ চাটনিটো খাইছো বাট অঁ ইমান ভাল নালাগে আলু দি পেলাই আলু দি পেলাই, কেৰেলাৰ আৰু তিনি দি কে বনাই ন
হয় হয় আলু আৰু তিতে কেৰেলা অলপ পিয়াজ সেইবোৰ দি কিনে অঁ পিটিকা বনাই খাই সেইবোৰ ভাল লাগে।
অঁ অঁ আচ্ছা আচ্ছা ভালে লাগে বাট মোক ভাজিটো মানে বেছিকৈ ভাল লাগে।
আচ্ছা আচ্ছা হয় ভাজিও খাই এনে তো তুমি অঁ ৰাতিতো খোৱা নেকি তিতেকেৰেলা
অঁ কি কেতিয়াবা খাও আৰু
আচছা মই ৰাতি নাখাওঁ আৰু মই ৰাতি ৰাতি খালে গেছ হৈ যায় সেইকাৰণে মই দিনতে খাওঁ আহ বেছিভাগ অ এনেই মানে ৰাতি খালে গেছ হৈ যায় সেই নাখাও তিতা বস্তু ৰাতি হয় আৰু তুমি হয়
কে তেওঁলোকে মানে ৰাতি খাব পন
অ হয় আৰু এনেই তুমি কি কি ভাল পোৱা খোৱাত
খোৱাতটো বেছিকে মই লেচেৰা ভাজি অ বেঙেনা ভাজি যি অ আৰু কি কয় মিঠা লাও এইবিলাক ভাল লাগে এ শুকান শুকান ভাজি কৰি পেলাই সেইবিলাক ভাল লাগে অ তুমি কি খোৱা বেছি ভাগ
মই বেছিভাগ পনীৰ ভাল পাও অ পনীৰ মোক বৰ ভাল লাগে পনীৰ চব্জি বনাই খাও নহ'লে কেতিয়াবা মানে এনে পনীৰৰ চাটনিও বনাই খাইছিলো
হয় নেকি মই পনীৰৰ পনীৰৰ চাত
অ এনেই পনীৰৰ মানে এনে পনীৰটো অলপ এইটো কৰি দিবা গুড়া কৰি দিবা তাৰপিছত তাতে অলপ পিয়াঁজ এ পিয়াঁজ দিবা অলপ তেল দিবা কেঁচা তেল দিবা সেইবোৰ দি যা ভাল লাগে
অ আচ্ছা আচ্ছা মই মানে খাই পোৱা নাই আজিলৈকে
মই খাই পাইছো সেইকাৰণে মই হয় কৰিবা এনেইতো ফ্ৰাই কৰি কিনে মোক ভাল লাগে পনীৰ এনেই ফ্ৰাই কৰি কিনে খাব খাব পাৰি না সেইটোও ভাল লাগে আৰু এনে চবজিও ভাল লাগে পনীৰৰ বাদাম দি কিনে বনাও পনীৰ অ এইটো তেতিয়া ভাল লাগে আৰু তুমি তুমি ভাল পনীৰ
অ ভাল মই বেছিভাগ মানে পনীৰৰ ভূৰ্জিটো। ভাল লাগে মানে অ বেছি পিয়াঁজ দি পেলাই। অঁ ড্ৰাই ফ্ৰাই কৰি পেলাই মানে ৰুটিৰ লগত ভাল লাগে।
আচ্ছা, আৰু এনে কি কি ভাল পায় আপুনি?
মই মানে অ চব্জিত বেছিভাগ মই শুকান শুকান চব্জি ভাল পাওঁ আৰু মানে দালিটো মই এভইড কৰো।
হয় ময়োঁ সেনেকুৱাই মই দালি না নাখাওঁয়ে মই ইনেই চব্জিৰ লগতে ভাত খাই ভাল পাওঁ, চব্জি মানে চবজি যেনেকুৱা ভাল ভাল মোৰ যিহেতু চব্জিবোৰ ভাল লাগে যোন যোন চব্জিবোৰ ভাল লাগে সেইটোৰ লগতে খাওঁ মানে যেনেকুৱা বাঁহ গাজাৰ লগত খাওঁ শুকানকে মানে গৰম গৰম ভাতৰ লগত খাই কিনে ভাল পাওঁ সেইবোৰ, তেতিয়া ভাল লাগে আৰু এনে হয়
ছিজনে হৈ আছে। হয় নাই!? তুমি এইটো চিজনৰ চব্জি খালা নে?
হয় ছিজনৰ চব্জি খাইছো বাহৰ গাজৰ চব্জি খাইছো আৰু এ এইটো মানে আজিও বনাইছিলো মই বাহৰ গাজৰ
হয় নেকি তুমি বনাব জানা? কেনেকে বনাই মানে মোক মই নাজানো
আত্ছা মানে অলপ এইটো এইটো পাতল পাতলকে কাটি দিব লাগে তাৰপিছত এইটো অলপ বইল কৰিব লাগে, অলপ চ'ডা দি কিনে বইল কৰিব লাগে। তাৰ পিছত পানী পেলাই আৰু এবাৰ ধুব লাগে, ধোৱাৰ পিছত তোমাৰ মানে মছলা চচলা যেনেকুৱা তুমি চিকনত মছলা দিয়া ন সেইবোৰে মছলা পিছ দি কিনে বাহ বাহ গাজ অলপ ফ্ৰাই কৰিব লাগে, আলুৰ লগত, তাৰ পিছত ফ্ৰাই কৰাৰ পিছত হালধি নিমখ সেইবোৰ দি কিনা মছলা দি কিনে ফ্ৰাই কৰিব লাগে। আৰু অলপ মানে অ বিলাহীত দুটা তিনটা মান দিব লাগে বেছিকে দিব লাগে বিলাহী তেতিয়া ভাল লাগে।
অঁ আচ্ছা আচ্ছা, ফো ৰেচিপ হয় তোমাৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰিম। মই
হয় কৰিবা আৰু এনে তুমি কি কি বনাব জানা!
মই অঁ মই মাংস ভালকে বনাব জানো মানে মোৰ হিচাপে আৰু অঁ যেনেকা মোক ভাল লাগে, ড্ৰাই ফ্ৰাই, অঁ মই এই এই মাংস বনাই ভাল পাওঁ। তাৰ পাছত শুকান চ যি বিলাক হৈ গ'ল। অঁ আৰু মানে মই বেছি খানাটো নবনাওঁ আৰু মই মছ ইমানে আছো আৰু মই মানে চে বাই বনাই কি ভাল পা আৰু চেইব পুৰি এইবিলাক বনাইকে ভাল পাওঁ।
আচ্ছা মইতো মাংস এনে গ্ৰেভি বনাই ভাল পাওঁ। মোক গ্ৰেভি মাংস ভাল লাগে। ঠাই কিনা ভাতৰ লগত শুকান মই এনে দানি চালি নাখায় ন সেইকাৰণে মই মে মানে ভাতৰ গৰম গৰম ভাতৰ লগত এ এইটো গ্ৰেভি মাংসৰ গ্ৰেভি ভাল লাগে খাই বেছিভাগ মই গ্ৰেভিয়ে বনাওঁ। বনাওঁ এনে কেতিয়াবা ফ্ৰাই ড্ৰাই ফ্ৰাইও কৰিলে ভাল লাগে। আৰু সেইটোয়ে এ এনেইতো ঠাণ্ডাৰ দিনত মানে এ মাংসটো জোল খালে ভাল লাগে অলপ, চুপৰ নিচিনা বনাই লওঁ তাৰ পিছত সেইটোয়ে গৰম ঠাণ্ডাৰ দিনত এনে গৰমৰ দিনতো খাবও নোৱাৰি ন। স
অঁ গৰমৰ দিনতো খাব নোৱাৰি, এতিয়া ঠাণ্ডা দিনত লোক তেল মাংসটো ভাল হয় মানে খাব,
হয় হয় অঁ হয় ঠাণ্ডাৰ দিনতো এই চেগুলীৰ চগ প ঠেঙো খাব পাৰি, ছাগলীৰ হয় এইটো চুপ বনাই পেলাই খাব পাৰি ভাল লাগে এনে প্ৰেচাৰ কুকাৰত তলপ দি কিনা সেইটো লহুন আদহ সেইবোৰ দি কিনা
হয় -হয় এইটো আমাৰ কাৰণে হেলডিও হয় প্ৰটিনো হয় আমাৰ শৰীৰৰ কাৰণে । অহ, ঠিকেই ক'লা তুমি।
অহ,
মানে এতিয়া খাই পেলাই অলমান গাত বল আহে আৰু হাদ্দিৰ জোলটো খাই পেলাই।
হয় এইটো হাদ্দিৰ জুলটো খাই।
পোৱা।
হয় ছাগলীৰ মাংস ভাল।
অহ - অহ
অহ, বনাব জানো।
অহ, আচ্ছা অহ উম বা জানো মই। এ ইমান ধুনীয়াকে নোৱাৰো।
মইতো এনে ঘৰত মই মানে গোটেই মই চব্জি বনাওেই ঘৰতে মানে মই নতুন- নতুন ৰেচিপি বনা বনাই থাকো ঘৰত । কেতিয়াবা এনে ফ্ৰী থাকিলে। মই মি মিঠাইও বনাওঁ কিবা মিঠ মিঠা বস্তু বনাও আৰু গাজৰৰ হলৱা বনাও।
অহ, ভাল কথাচোন মানে মই মিঠাত অহ হেৰি চেৱাই বনাইয়ে ভাল পাও বেছি। বেছিভাগ মই বেছিভাগ মানে ঘৰত। চেৱাই বনাও আৰু।
আতছা ময়ো ছেৱাই কেতিয়াবা বনাওঁ। ছেৱাইটো মানে সেনেকুৱাই গাখীৰ দি কিনে অলপ এনে বইল কৰি দিও আৰু অলপ কিবা বাদাম চাদাম দি দিও ফ্ৰাই কৰি লওঁ অলপ ফ্ৰাই কৰা অলপ এইটো যে অহ ছেৱাই যে থাকে ন একদম এইটো থাকে। অলপ উম অহ মিহি অহ।
হয়- হয়- হয় নেকি মোক মানে মিহিটো বেছি ভাল নালাগে। মোক মোটাটো ভাল লাগে। মানে মিহিটো বেছি চেম মিহি হৈ ৰয়
আচ্ছা-আচ্ছা, নহয় মিহিটো মানে ফ্ৰাই কৰিব নালাগে, অলপ ফ্ৰাই কৰি কিনে তাৰ তাৰপিছত গাখীৰত এইটো কৰি কিনে দিব লাগে, ভাল লাগে সেইটো খাই কিনে আৰু অলপ এনে বাদাম-চাদাম, কাজু সেইবোৰ দিওঁ, তেতিয়া ভাল লাগে খাই কিনে আৰু এই মিহুটো ইমান এইটো কৰিব নোৱাৰে, এইটো মোত ত টো অলপ মানে ফ্ৰাই কৰিব লাগে ন
অ-অ, মানে মই ফ্ৰাই কৰিয়ে ভাল লাগে, মানে এইটো মিহুটো মই কিমান বাৰ বনালো আৰু মানে বেছিকে মানে, অ, গ্ৰেভি টাইপ লেচ-লেচিয়া হৈ যায়, মানে এইটো ভাল নালাগে আৰু মই বেছিভাগ পুৰীৰ লগত খাওঁ। ন, ত সেইকাৰণে
হয়, আচ্ছা, মোকো ভাল লাগে। কৰি খাই কিনে আৰু এনেই মোক পায়হকো ভাল লাগে, মই পায়হকো বনাও ঘৰত মই এনেই গাজৰ হালোৱাও বনাও। হেল্ল' তেতিয়া ভাল লাগে, এইটো সেইবোৰ ভাল লাগে মোক খাই কিনে আৰু এনেই মই
বনাবৰ কাৰণে হয় নে
হা-হা
মিঠা বস্তুতো মই বহুত
হয়-হয়-হয়-হয়, মই এইবাৰ মানে ব্ৰেড দৰ এইটো যে, মাজৰ টো থাকে ন হোৱাইট হোৱাইট, সেইটো দি মানে মই এবাৰ এ অ, লালমোহন বনাইছিলো, মানে সেইটো ফ্ৰাই কৰি কিনে অলপ মানে গাখীৰ গাখীৰ দি কিনে তাৰপিছত, সেইটো অলপ ৰিফাইনত ফ্ৰাই কৰিলো। ফ্ৰাই কৰাৰ পিছত এই পানী দি কিনে বইল কৰিছো, তাৰ পিছত সেইটোতে মানে দি দিলো। এতিয়া এইটো বনাইছো। ভাল লাগে এইটো খাই কিনে।
হয় নেকি, অ, আহ মইয়ো এবাৰ ট্ৰাই কৰিম।
অ ক, ৰিবা দিয়া ট্ৰাই
অঁ অঁ, মানে মিঠা আৰু কিবা বেলেগ ট্ৰাই কৰিব।
হয়, এতো মই ঘৰত বহুত কিবা। কিবি বনাই থাকো। ঘৰত মই এইবোৰ বনাই ভাল। পও। আৰু এই নৰসিংহৰ নৰসিং। শিঙৰ পাত যে আছে সেইটো ম মই পকী বনাই ভাল পাওঁ।
হয়, নেকি অঁ তাৰ চ। এইটো মানে অঁ বহুত ধুনীয়া লাগে।
হয় হয়, এইটো চেইনটোও ভাল লাগে আৰু এইটো। তুমি নৰসিংহ পাত তুমি দালিতটো দি কিনা খাব পাৰা আৰু যিকোনো এটা মানে চব্জিতটো দিব পাৰা আৰু এনে আমি চানা যে ফ্ৰাই কৰো।
হয়, অঁ অঁ মানে শুকান চানা। অঁ অঁ অঁ, মানে খাব কাৰণে। এনেও বহু ধুনীয়া লাগে ন।
হয়, আৰু এনে যে এ। সৰু সৰু যে আলু থাকে। সেইো ফ্ৰাই কৰিলে তেতি ম স মানে অলপ। বাদাম চাদাম দি কিনে ফ্ৰাই কৰিব পাৰি।
হয়তো এবাৰ মই মানে আলহী খাব খুজিছিলো মানে। অ তেি বনাইছিল আৰু বিৰাট টেষ্টি।
হয় হয়, এনেই আমি বিয়াত চিয়াত গলেও সেই। তত মানে খাব পাৰো ন। তেতিয়া ভাল লাগে, এইটো মানে ঘৰতো বনোৱা নহয় ন, কেতিয়াবাই বনাও আৰু এনে বিয়াত চয়াত গলে তেতিয়া খাওঁ ভাল লাগে এইটো। হয় এইটো পাপৰো দিয়ে। পাপৰ এইটো কৰে কিনা সৰু। কৰি কিনে পাপৰে ফ্ৰাই কৰে। সেইটো পাপৰো ভাল লাগে।
অঁ তাকে ত মই মানেে। আলহী খাব গৈছো সুধটো কি মানে। অঁ থওঁ বুলি কি কলে এইটো এইটো সৰু আলু হয়। ন অঁ বিয়াতত। দিয়ে। ন এইটোৱে ব কলো অঁ এনে ভাল লাগিছে খাল পাই। মানে মই ইমান ভাল পোৱা নাছিল। ছিলিটো মানে। এতিয়া বিয়াতো আমি বেছিভাগ। খাব নোৱাৰো ন।
হয় হয় বিয়াতো সেনেকুৱাই হয় মোৰো মানে মই ভাবি যাওঁ যে মই। খাম বুলি। চাবি যাওঁ তাৰপিছত তাতে যাই না। মানে ইমান খানা দেখিছি। সদিনা মোৰ মানে আমনি লাগি যায় মানে। খাবই মন মন নাযায়। য সেনেকুৱা হৈ যায়। ইমান চাই কিনোই পেট ভৰি যায় আৰু।
অঁতাকেইেতো ইমান কেইটা আইটম থাকে আৰু। কি খাও কি না খাও হৈ যায়।
অহ তাকে।
এ সেইকাৰণে আলহী খাব। যাওঁতে আৰু টেষ্ট কৰিলো ধুনীয়া লাগিছে। মোক সুধিলো আৰু কেনেকা। বনালে এদিন ময়ো চেষ্টা কৰিম।
আচ্ছা বনাবা তুমিও বনাব পাৰা হয়।
কি নো।
হয় মোকতো ভাল লাগে মইতো বনাও মই বিয়াত গ'লেও। খাওঁ মই সেইটো লৈ কিনে খাওঁ।
ভালে কথা। ঠিক আছে তেনেহ'লে অঁ অঁ অঁ থেংক ইউ।